অ'
অ', কি কৰিছা
এ এনে আছো ৰ'ব আপুনি
মই এনেই আছো ৰবা দচ টকা মান আগতে ভাত খাই উঠিলো
অ', আচ্ছা
তুমি খানা ভাত ন কোৱা ন আছে
নাই খোৱা নাই ৰব এতিয়ালৈকে
কিয়?
মানে মানে আমাৰ মানে অলপ ঘৰত থ্ৰী থাৰ্টি মানত ভাত খাওঁ আমি লাঞ্চ কৰোঁ মানে আৰু সেইটো কাৰানে এয়া বনাই আছে আপুনি আপুনি
তোমালোকে মান অক দ দেৰিক খোৱা মে তোমালোকে
খাওঁ অ', হয়
মানে কিয় মানে? ধৰি লোৱা এনেত মানুহ নৰ্মমি দুটাৰ ভিতৰত খাই আছিলে এটাাৰ ভিতৰতানে তোমোকে দেকে কিয় খোৱা মানে এনে।
এই মানে আমাৰ ৰাতিপুৱাতোতো অকমান দেৰি হয় অ এক নাই মানে ৰাতিপুৱা উঠোতে আহ দছটামান বাজি যায়। সেইটো কাৰণে আৰু কত দেৰি হয়গৈ
অ', মানে দেৰি হৈ যায় তোমাৰ তুমি তুমি কি? সেই তাৰো চ নাই ৰাতিপুৱা মে
মোৰ ইলেভেনে বাজি যায়।
উম, উম, উম,
তোমাৰ তুমি কি ভাত খালা নেকি?
অ', মইো তোমাৰ অকমান আগতে ভাত খালো।
আচ্ছা, আচ্ছা,
তুমিতো খোৱাই নাই বাৰু বাৰী তালৈ মই তোমাৰ আহ কি আছিল। দালি বনাইছিল আৰু উ', ভাজি এখন বনাইছিল আৰু এই আচাৰ সেনেকুৱাই নৰ্মেল খালোঁ আৰু সেনেকুৱাই আৰু
অ',
অ', ৰাতি ভাবি আছিলো ৰাতিনে এটা প্লেনিং কৰিছিলো। ৰাতি ভাবি আো অকমান চিকেন প প বনাও আৰু
কো তুমি বনাবা নেকি?
অ', ময়ে বনাম ময়ে ভাবিছো। এনেই বাৰু মই আগতে বনাই পোৱা নাছিলো। মানে আজি বনাব ট্ৰাই কৰিম আৰু মানে কেনেকৈ বনাব পাৰু চাওঁ আৰু বস্তু ব্তু কালি বিগ ব পৰহে বিগ বাস্কেটৰ পৰা অৰ্ডাৰ দিছিলো। কালি মানে বিগ বাছ বিগ এনেতো বিগ বাস্কেট আহিলে মানে আহিছে আজি অকমান আগতে আহি পাইছে হা এ কি বুলি কয় বিগবাছে পৰহি অৰ্ডাৰ দিছিলে এনেতো বিগবছে ওচৰৰখিনি ন, তোমাৰ টেন মিনিটতে ডিলিভাৰ কৰে আৰু। এতিয়া আমিতো অকণমান দূৰত আছো। ন, এতিয়া আমাক মানে কি বুলি কৰিলে। অ', এ এক দিনৰ টাইম দিছে আৰু, এক দিনৰ টাইম দিলে কালি যোৱা মানে যোৱা কালি অহাৰ কথা আছিল। যোৱা কালি নাহিল। হা, যোৱা আৰু আজি আজি ৰাতিপুৱা
এনে এনেই তুমি ক'ত অৰ্ডাৰ দিয়া?
এনে মই তোমাৰ, কি বুলি কয়? অ', ফ্লিপকাৰ্টত দিও, জিঅ' মাৰ্টত দিও, বেছিকে অৰ্ডাৰ। কিন্তু ফ্লিপকাৰ্ট আৰু জিঅ' মাৰটত বেছিকে দিওঁ মই অৰ্ডাৰ।
অ', আচ্ছা, হয় নেকি?
অ', মই মানে একচুৱেলি কি জানা। ফেম পে এটা খুলিছিলো। অ', ফ্ৰেম পে খোলোতে তোমাৰ তাতে, আহ। দেখা আছিল। কি বিগ বাস্কেটৰ বিগ বাস্কেটত এটা তোমাৰ কি অফাৰ চলি আছিল কি? তাতে যদি তুমি তু ফিফটিৰ অৰ্ডাৰ দিয়া, তোমাৰ ওৱান ফিফটি লেছ হৈ যাব মানে মাইনাচ যাব। মানে ডেৰশ টকা এটা কমি যাব আৰু, তোমাৰ এশ টকা ল'ব, চ' মই এনেকা কিবা কিবি ঠাণ্ডা দিলো। কল্ডড্ৰিং দিলো দুই লিটাৰৰ। অহ, মেকাৰণী দিলো। চৰি মেকাৰণী নহয় পাস্তা দিলো। কৰ্ণফ্লাৱাৰ দিলো, আৰু বিস্কুট দিলো। অ', চানা দিলো। এ নাই কিবা কিবি দিলো আৰু তি তিনিশ মান টকাৰ আৰু। এ মোৰ হলে প্ৰাইচটো মানে ওৱান ফিফটি হৈছে। মোৰ, অনলি। মোৰ ফিফটি মানে ওৱান ফিফটি মাইচ কৰি কিনে, মানে ওৱান ফিফটি হৈছে। অকল তুমি যিটো মিৰিণ্ডাৰ তাতেই এশ টকা, দুই লিটাৰৰ হয় ভাবা। তাতেই মই ইমানখিন বস্তু, ওৱান ফিফটিত মানে পাই গলো। আৰু আৰু এইটো তোমাৰ যোৱাকালি অহাৰ কথা আছিল। অ', যোৱাকালি মৰ্ণিং অহাৰ কথা আছিল। যোৱাকালি নাহিলে, আজি ৰাতিপুৱা অহাৰ কথা আছিল আজি নাহিলে। আজি অকণমান এই অকণমান আগতে তোমাৰ এটা মান বজাত আহিলে আৰু, এটা ডেৰটামান বজাত আহিলে। হেল্ল', হেল্ল', হেল্ল', হেল্ল',